অহ' শুনা পাইছা, নাই মো মাতটো।
অহ' শুনিছোঁ, শুনিছোঁ।
অলপ কামত আছোঁ, অহু অহ কি কৰি আছা?
মই আছো তোমাৰ এনেই বহি আছো। তুমি কি কৰিছা?
মো তোমাৰ এই বহুত বেয়াকে গৰম পৰি আছে, গম পাইছা নাই। গৰমতো বহুত বেছি হৈছে তাকে সেইটো কাৰণে এনেই ফেনৰ তলতে বহি আছো অকণমান।
উম, উম।
উম বাকী তোমাৰ খবৰ খাতি কোৱা চোন।
খবৰ খাতি আছো আৰু ভালেই।
অহ অহ অহ অহ। তাকে মোৰো খবৰ ভালেই ভালেই বাৰু দেই। বাকী বাকী ঘৰত চবৰে ভাল নে।
উম আছে আছে সকলোৱে ভাল। উম তোমাৰ ঘৰত।
আমাও আমাও ভালে ভালে আমাও ঘৰত ভালে বাৰু সকলোৱে।
উম ভাত পানী খোৱা হ'ল অহ।
অহ কিহে খালা।
ভাত পানী তোমাৰ দালি তাৰপিছত আমাৰ আ। লু বনাইছিলে আলু ভাজি।
অহ অহ অহ ঠিকে আছে ঠিকে আছে। ঠিকে আছে ঠিকে আছে ময়ো ভাত খালোঁ খালোঁ।
অহ কিহে খালা।
উম মা ভাততো তোমাৰ মানে আজি মাংস অকমান আনিছিলোঁ।
অহ।
তাকে এই মাংসই খালোঁ আও।
ঠিকেই আছে।
অ অঁ অ, বাকী কথা এটা নহয় গম পাইছা নে নাই?
অঁ কোৱাচোন।
এ আজিকালি তুমি দেখি লক্ষ্য কৰিছা নে নাই কৰা সেইটো গম নাপাওঁ বাৰু দেই। কিন্তু মানে এই আমাৰ এতিয়া বৰ বৰ্তমান যে এই বিদ্যালয়সমূহ যে,
হয়।
বিদ্যালয় সমূহত তোমাৰ চাবাচোন, মানে কিছুমান বিদ্যালয়ত আচলতে মবাইল ফোন নিবলে দিয়ে। আকৌ কিছুমানত নিদিয়ে অহ। তোমাৰ মানে এতিয়া তোমাৰ, বিদ্যালয়লৈ মোবাইল ফোন যদি লৈ যায়, তেনেহ'লে সেইটো ভাল নে বেয়া তোমাৰ মতে বাও।
এতিয়া মোৰ মতে চোৱা। এতিয়া বিদ্যালয়খন মোবাইল নিয়াটো এতিয়া মই বেয়া বুলিও নকওঁ। বা বৰ বেছি ভাল বুলিও নকওঁ।
হয় হয়।
এতিয়া ধৰা তুমি ধৰা বিদ্যালয়লৈ গৈছা। বিদ্যালয় মানে ধৰা মই নাইন টেনৰ কথা কোৱা নাই, ইলেভেন টুৱেলভৰ ষ্টেণ্ডাৰ্ডৰ কথা কৈ আছোঁ। তেতিয়া আৰু ধৰা আজিকালিটো এনেও ইলেভেন টুৱেলভ বুলি ক'লেও ল'ৰা ছোৱালীয়ে ওচৰতে কলেজত বা অলপ
হয় হয় হয়।
এতিয়া মানে কি হয়, ধৰা ইমাৰজেঞ্চিত তোমাৰ ঘৰৰ লগত কিবা যোগাত কৰিবলগীয়া হ'ল। তেতিয়া তোমাৰো তুমি ওম টিচাৰক ফোনটো বিচাৰি গলৈও আজিকালি অলপমান অৰ্কাড ফিল হয় ন বেয়া ফিল হয়।
হয় হয় হয় হয় হয় সেইটো হয় বাৰু।
ফোনটো বিচাৰিবলে হলে ফোন এটা কৰো বুলি তেতিয়া অলপ মানে বেয়াও লাগে নিজৰ, সেই ক্ষেত্ৰত ধৰা যদি নিজা ফোনটো থাকে, তেতিয়া বোলে ইম্পৰ্টেণ্ট মই ঘৰলৈ ফোন এটা কৰিব লাগে ফোনটো কৰি ল'লো, বা তোমাৰ ঘৰৰ পৰাও ফোন এ ফোন কৰিছে ঘৰৰ পৰা বোলে এনেকে তেনেকে বা এনেকে আমাৰ ঘৰৰ কাৰোবাৰ এটা অসুখ হৈ আছে। বোলে ফটককে ঘৰলৈ পঠিয়াই দিয়ক। বুলি যদি ঘৰৰ মানুহৰ ওচৰত টিচাৰ নম্বৰটো নাথাকে। তেতিয়া মই ধৰা খবৰটো গম নাপাম। মই খবৰটো গম নাপাম তেতিয়া মোৰ অসুবিধা হ'ব অলপমান, ঘৰৰ লগত যোগাযোগ কৰিবলে, সেই ক্ষেত্ৰত মানে মোবাইলটো বহুত দৰকাৰী হৈ পৰে, সেইটো ক্ষেত্ৰত
দ হয় হয়, সেইটো ক্ষেত্ৰত দৰকাৰী হয় বাৰু দেই।
টো আন এচাম ল'ৰা ছোৱালী দেখা যায়। কিছুমান ল'ৰা ছোৱালীয়ে ধৰা মোবাইলটো নিবলৈ দি ছে বুলি সিহঁতে মানে কলেজত মিছ ইউজ কৰে।
মিছ উইজ কৰে হয় হয়।
হয়, মোবাইলত সিহঁতে মানে কি হয় কলেজত মোবাইলটো সিহঁতে গেম খেলিবৰ বাবে ইউজ কৰে। বা বিভিন্ন ধৰণৰ প্লেটফৰ্মত ইউটিউবত হওকজ ইনষ্টাত হওক, কিবা হওক সিহঁতে মানে ৰিল চাই টাইম পাছ কৰে। সেই ক্ষেত্ৰত সেইটো ক্ষেত্ৰত যদি মাষ্টৰে দেখে তেতিয়া এনেও সেইটো মানে এলাও ন কয় ন মোবাইল টো নিবলে কয়, আমি যিহেতু বিদয়ালয় বা কলেজলৈ আমি পঢ়িবলৈ যাওঁ, কিবা এটা শিকিবলৈ যাওঁ। সেই ক্ষেত্ৰত ত যদি আমি মোবাইলটো তেনেকুৱা মিছ ইউজ কৰোঁ যাৰ যিটো কাম, যিটো সময়ত যিটো কাম। আমি এতিয়া কলেজলে মোবাইল এইটো আমি গেম খেলিবলৈ বা ৰিল চাবলৈ আমি ইউজ কৰিব নোৱাৰো।
হয়, হয়।
আমাৰ কিছুমান দৰকাৰী জাননীৰ কাৰণেহে আমি মোবাইলটো লৈ যাওঁ।
নিশ্চয়, নিশ্চয়। অঁ, গতিকে সেইখিনিয়ে কথা, অঁ, তুমি তুমি অ, আচলতে তুমি একেলগতে তোমাৰ সেই মোবাইলৰ ভাল আৰু বেয়া, বিদ্যালয়ত মানে আ আচলতে নিয়াৰ প্ৰয়োজনীয়তা আৰু অপ্ৰয়োজনীয়তা তুমি দুইটা কথাই তুমি ভালকৈ আচলতে উল্লেখ কৰিলা, ব্যক্ত কৰিলা, গতিকে তোমাৰ কথা কথাখিনি শুনি বাৰু মই ভালেই পাইছোঁ। কিন্তু মানে কি গম পাইছা নাই! তোমাৰ আচলতে কলেজত কলেজত আচলতে মোবাইলটো অ, নিব, নিব পাৰে আচলতে কলেজলে।
নিব পাৰে, নিব পাৰে।
অঁ, কলেজলৈ আচলতে মোবাইলটো নিব পাৰে। যিহেতু অঁ ইলেভেন, টুৱেল্ভ হ'লেও আচলতে ষ্টুডেন্ট খিনি অলপ- অলপ হ'লেও মেচিয়ৰ হয়। গতিকে তেওঁলোকৰ অ, তেওঁলোকৰ হাতত তোমাৰ মোবাইলটো অতি প্ৰয়োজনীয়। গতিকে সেইটো ক্ষেত্ৰত মই মোবাইল নিব নালাগে বুলি নকওঁ, মোবাইল নিব লাগে। কিন্তু সেইকাৰণে মই তোমাৰ অঁ, ইলেভেন-টুৱেলভৰ কথা নকওঁ, কিন্তু আচলতে তোমাৰ, তুমি চাবা নাইন, নাইন-টেন, মানে তোমাৰ নাইন টেনৰ তলৰখিনি আৰু নাইন-টেন, আচলতে সিহঁতেও আচলতে অ, কিছুমান-কিছুমান ছাত্ৰ-ছাত্ৰীয়ে দেই, সকলো কথা কোৱা নাই মই। কিছুমান ছাত্ৰীয়ে তোমাৰ নাইন-টেনৰ ছাত্ৰ-ছাত্ৰীয়ে আচলতে স্কুললৈ মোবাইল লৈ যায়। বিদ্যালয়লৈ মোবাইল লৈ যায়।
হম।
আচলতে অতি বেয়া কথা, গম পাইছা নাই!
সেইটো বেয়া কথা।
অ, এতিয়া তোমাৰ প্ৰথম কথা সিহঁতে ঘৰত মোবাইল চাবলৈ পায় কিন্তু সিহঁতৰ- সিহঁতৰ নিজৰ মোবাইল নহয় সেইকেইটা। সেইটো সিহঁতৰ হয়তো ঘৰৰ কাৰোবাৰ হ'ব নহয় বা বেলেগৰ হ'ব। এ, কিছুমানৰ হাতত থাকিব পাৰে, সেইটো বেলেগ কথা।
এতিয়া তোমাৰ, সেই বিদ্যালয়লৈ যেতিয়া তোমাৰ মোবাইলটো লৈ যাব আৰু বিদ্যালয়তটো তোমাৰ মোবাইল এলাও নাই। হয় নহয়! গতিকে তোমাৰ বিদ্যালয়লৈ যেতিয়া এটা মোবাইল লৈ যাব
তেতিয়া, তেতিয়া মোবাইলটো লৈ যোৱাৰ পিছত তোমাৰ সকলো লৰা-ছোৱালীকটো ক'ব, আজি মই মোবাইল লৈ আহিছোঁ বুলি স্কুললৈ।
হয়, হয়, আজি মই মোবাইল লৈ আহিছো। হয়।
অ' গতিকে কি হ'ব, যেতিয়া তেওঁলোকে ক্লাছ কৰিব। ক্লাছৰ সময়ত তেওঁলোকৰ কাৰো মন মন নবহিব পঢ়াৰ ওপৰত। ক্লাছত অক ক্লাছত অকণো মন নব হিব মনটো ডাইভাৰ্ট হৈ থাকিব, কলৈ গ'ম পাইছা নে সেই মোবাইলটোলৈ?
মোবাইলটোলৈ হয়। সেই মোবাইলটোলৈ সিহঁতৰ মনটো একদম আকৰ্ষিত হৈ থাকিব।
আকৰ্ষিত হৈ থাকিব। তাৰ ফলত কি হ'ব তেওঁলোকে পঢ়াত কি পঢ়াইছে সেইটো কথা একো গ'ম নাপাব। তাৰ পিছত কিবা যদি বুজা ইও আছে তেতিয়া সেই কথাটো বুজিব নোৱাৰিব। আৰু সি সিহঁত তে মানে সেই ক্লাছৰ পৰা একো একোৱেই জ্ঞান লাভ কৰিব নোৱাৰিব। গতিকে সেইটো সেইটো একদম অতি বেয়া কথা মোবাইল নিয়াটো। আৰু সিহঁতে তোমাৰ এই অ' সেই ল'ৰা ছোৱালী সকলে তোমাৰ কি কৰিব, তোমাৰ বেগৰ তলত হলেও তোমাৰ ক্লাছৰ সময়ত আচলতে সিহঁতে মোবাইল চাই থাকিব গেম খেলি থাকিব। অ' যিহেতু, যিহেতু সেইটো সময়ত আচলতে মানুহ অ' ল'ৰা-ছোৱালী বিলাক আচলতে মোবাইলৰ ক্ষেত্ৰত অতি মানে হেৰি হৈ থাকে মানে উত্তপ্ত হৈ থাকে, মানে তেওঁলোক একদম আকৰ্ষিত হৈ থাকে। কে অ', সিহঁতে মানে মোবাইল টোক লৈ মানে বহুত হেৰি কৰে মানে বহুত মানে গৌৰৱ অনুভৱ কৰে। মোবাইলটোৰ প্ৰতি সিহঁতি বহুত বেছি আকৰ্ষণ আকৰ্ষিত হৈ থাকে। গতিকে সেই তেওঁলোকে মোবাইলটো এনিটাইম চলাবলৈয়ে চেষ্টা কৰি থাকিব। মোবাইলটো যেনেকে তেনেকে চলাবলৈ ব্যৱহাৰ কৰি ব্যৱহাৰ কৰি থাকিব মোবাইলটো ব্যৱহাৰ কৰি থাকিব। গতিকে তাৰ ফলত তোমাৰ কি হ'ব। সেই যিটো ল'ৰাই মোবাইল নিব তাৰ লগতে তোমাৰ গোটেই ক্লাছটোৱে আচলতে ক্লাছত মন নবহিব। তাৰ ফলত তোমাৰ অ' একো শিক্ষা সিহঁতে গোটেই ক্লাছটোৱে ক্লাছ টোৰ ল'ৰা ছোৱালী সকলে আচলতে শিক্ষা লাভ কৰাত ব্যৰ্থ হ'ব। গতিকে সেইটোৱে এটা বহুত অ' বেয়া কথা মোৰ মতে। অ' বিদ্যালয়ত আচলতে মোৰ মবাইল, মোবাইল নিয়াটো এলাও কৰিব নালাগে। অ' গতিকে আচলতে কিছুমান ক্ষেত্ৰত আনিব পাৰে বাৰু দেই, মানে ধৰি লোৱা তোমাৰ একদম ল'ৰাটো বহুত ঘৰ বহুত দূৰত।
উম', উম' সেইটো তোমাৰ একাডেমিক', একাডেমিক' চাইড ৰ পৰা মানে টিচাৰৰ পৰা পাৰ্মিচন লৈ অনাটো বেলেগ কথা, কিন্তু কিছুমান ল'ৰা-ছোৱালী কিছুমান ল'ৰা-ছোৱালী দেখা যায় যে সিহঁতে কি কৰে মোবাইলটো মানে স্কুললে নিয়াটো লাক গৌৰৱৰ কাম বুলি ভাবে।
অ' গৌৰৱৰ কাম বুলি ভাবে।
সিহঁতে মানে কি কৰে ঘৰত য'ত দিনটো মোবাইল ইউজ কৰি থাকে, সেইটো সিহঁতে হয় টো মিছা কথা কৈ লৈ যায়, বা ছাৰহ'তে মোবাইল নিবলৈ দিছে বুলি মিছা পাৰ্মিশ্যন লৈ সিহঁতে লৈ যায়, নহ'লে সিহতে চুৰ কৰি লৈ যায়। সেইটোৱে একদম বহুত বেয়া কথা। হোৱা বুলি ভাবো মই, একদম সেইটো মানে হবই নোৱাৰে। নাইন টেইনৰ বা যাক তলৰ ল'ৰা ছোৱালীয়ে স্কুললৈ মোবাইল লৈ যোৱাটো সেইটোও একদম অ কাৰ্যকৰ। সিহঁতৰ কোনো দৰকাৰ নাইয়েই, সেইটো টাইমত সিহঁতৰ মোবাইলৰ একো দৰকাৰেই নাই।
দৰকাৰ নাই হয়, হয়। গতিকে গতিকে সেইটোৱে অ' হয় এতিয়া তোমাৰ আচলতে সেই নাইন টেনৰ ল'ৰা ছোৱালীসকলৰ আচলতে মোবাইলৰ মানে বিদ্যালয়ত প্ৰধান প্ৰধানকৈ বিদ্যালয়ত বিদ্যালয়ত একো প্ৰয়ো জন নাই আৰু যদি তেনে যদি কিবা কাৰণত তেওঁলোকে মোবাইল নিছে চুৰ কৰি তেনেহলে সেইটো সিঁহতে নিচ চয় মিচইউচৰ বেয়া ব্যৱহাৰ কৰিবৰ কাৰণে নিছে আৰু তোমাৰ কেতিয়াবা বোলে যেতিয়া অ' টিচাৰ সকলে পাৰ্মিচন দিব বোলে কিবা তোমালোকৰ পৰীক্ষা হ'ব অনলাইনত তেনেহ'লে ধৰি লোৱা তোমাৰ এতিয়া ছেবাৰ, ছেবাৰ কিছুমান টেষ্ট থাকে সেই সেইখিনি বেলেগ কথা সেইখিনি সেইখিনি তোমাৰ
সেইটো টাইমত নিব পাৰে সেইটো টিচাৰে পাৰ্মিশন দিয়ে বাবে সিহঁতে নিবলৈ পায়
অ' সেইটো নিব পাৰিব আৰু লগতে তোমাৰ অ' যি একজাম হ'ব বা টেষ্ট হ'ব টেষ্টৰ পাছত শিক্ষকসকলে আকৌ পুনৰ মবাইল খিনি ঘূৰাই লব।
গতিকে তাৰপিছত আকৌ যোৱাৰ সময়ত তেওঁলোকে মবাইল টিচাৰ সকলে মোবাইল খিনি বিতৰণ কৰি দিব। গতিকে তাৰ পৰা একো মন ডাইভাৰ্টো নহয় একো বেয়া প্ৰভাৱো নপৰে অ' কিন্তু আচলতে সেই ইনেই আচলতে মোবাইল বিদ্যালয়লৈ নিয়াটোৱে আচলতে একদম প্ৰযোজ্য নহয়।
অ হয়
হয় মই মই আচলতে নাইন টেনৰ ল'ৰা ছোৱালী খিনিক মোবাইলটোৰ প্ৰয়োজন নাই বুলি কোৱা নাই আছে
উম, উম
কিন্তু সিহঁতে সেই সেইটো আচলতে যি চাবলগীয়া থাকে সেইটো আচলতে সিহঁতে ঘৰত চাব
ঘৰত চাব হয়
অ ঘৰত নিশ্চয় সিহঁতে টাইম পাব গতিকে ঘৰত চাব। বিদ্যালয়লৈ নিয়া একো প্ৰয়োজন নাই বুলি ভাবো গতিকে গতিকে সেইখিনি কথাই আৰু
ঠিকে আছে ভাল লাগিলে এনেকে কথা আলোচনা কৰি ভালে লাগে এইটো আমাৰ বহুত দৰকাৰী টপিকত আমি কথা কথাটো পাতিলো
হয়, হয়, হয়।
বাৰু ঠিকে আছে দিয়া, আকৌ মই ফোন কৰিম তোমাক কেতিয়া
কি তোমাৰ সতেও কথা চথা পাতি ভাল লাগিলে বাকী গম পাইছা নাই অ' বাকী মাজে মাজে ফোন চোন কৰি থাকিবা গম পাইছা নাই।
অ অ বাৰু
অ বাৰু তেতিয়া আজিলৈ ৰাখিছোঁ আৰু দিয়া।
অ অ হ'ব দিয়া।
অ অ